অ হেল্ল
আহ কি কৰি আছা।
আছো আছো এনে আছো কি কৰিম আৰু
বাকী খবৰ পাতি আচুৰব নে
তোমাৰ কেনে খবৰ
এই চলি আ চ দিয়া এই তাক পৰীক্ষা গ'ল সেয়ে আৰু দুদিন আগত পৰীক্ষা গ'ল আৰু সেই এ দুদিন আগত পৰীক্ষা গ'লে এতিয়া
এ তাকে তাকে তাকে- এ মোৰ মাে সে কৈ আছে পৰীক্ষা পৰীক্ষা পৰীক্ষা শেষ হৈছে মাত্ৰ আৰু পঢ়িব হলে স কি কবা শান্তি নাই পলাবলৈ
অ কি পৰীক্ষা দিবা তুমি কিবা ক প্ৰতিযোগিতামূলক পৰীক্ষা নেকি।
এ নহয় অ এই এইবিলাক কথা নকোৱয় ভাল দিয়া ভাদ দিয়া এইবিলাক কথা কৈ লাভ নাই ইমান গুৰুত্বপূৰ্ণ কথা নহয় এইবিলাক।
অ বাকী পৰীক্ষাৰ কথাতটো কলাই বা পঢ়া পতিৰ কথা ত' তোমাৰ জীৱনৰ লক্ষ্য় কি পছে এনে
মোৰ জীৱনৰ লক্ষ্য় মোৰ জীৱনৰ লক্ষ্্য তোমাৰ জীৱনত দহ বাৰ মান সলনি হ'ল চাগে এতিয়ালৈ প্ৰথম আৰম্ভণিতে ভাবিলো তোমাৰ আৰ্মিত যাম তাৰপিছত ভাবিলো ড্টৰী পঢ়িম এ তাৰ পৰা যাই এতিয়া ভাবিছোঁ কিবা এটা কাম ভালেই হ'ল আৰু চৰকাৰী মানে কি ক'বা আৰু সেনেকুৱা এটা পৰিস্থিতি আৰু তোমাৰ কি আছিল পিছে লক্ষ্য
প্ৰথমে সৰু থাকোতে পুলি, চ হোৱা ইনসপেক্টৰ, হোৱা মানে বডি চডি থকা মানে একদম এই চিনেমাত দেখওৱাৰ দৰে পুৰা যিটো বাইচচ বুলি কয় সেইটো পুৰা লাগি থকা চলাটো মানে সেনেকুৱা প্ৰথমতে তাৰপিছত তোমাৰ হল মোৰ ক্ৰিকেটাৰ তো জানাই মই ক্ৰিকেটৰ প্ৰতি কিমান অভিৰুচি আছে মোৰ তাৰপিছত মই পিছত যেতিয়া মই টেন পাছ কৰিলোঁ তাৰপিছত মই যেতিয়া ল'লোঁ আৰু মানে এই যিটো আমাৰ ষ্ট্ৰীম হয় তো সেইটো লোৱাৰ পিছত মই ভাবিলোঁ যে মই অলপ সেই পঢ়িম আৰু মানে এনেকুৱা মড মেডিকেল লাইনত যাম আৰু কিন্তু তাৰপিছত যেতিয়া মই পঢ়িলোঁ এবাৰ চাইন্সৰ কিতাপবিলাক ত' তাৰপিছত মই ভাবিলোঁ যে মই চাইন্সৰ কাৰণে বনা নাই আৰু মই এতিয়া। তোমাৰ মাষ্টৰৰ কাৰণে ভাবিছোঁ শিক্ষক হোৱাৰ কাৰণে তাৰপিছত এইটো আৰু কোনদিনা সলনি হয়, আৰু নাজানো পিছত আৰু এনেই তোমাৰ দৰে কাম পালি হ'ল আৰু চলি থাকিব পৰাকে পইচা পাই থাকিলে হ'ল, সেনেকুৱা হয়, নগলে হ'ল আৰু এইটো।
হয়, দিয়া কিন্তু মই ভাবোৰে লক্ষ্য যিহেতু জীৱনৰ লক্ষ্য মানে মানুহে এনেকুৱা হ'ব নালাগে যে, কেৱল জীৱনৰ লক্ষ্যটোয়ে আছে আৰু জীৱনত বাকী বেলেগ একো সুযোগ নাই বা বেলেগ একো কৰিব নোৱাৰে সেনে ক্ষেত্ৰত অলপমান সমস্যা হয়, কিন্তু কাৰণ তেতিয়া কি হয় যদ যদি অকল তুমি এটা দিশে বাচি লৈছা জীৱনত বা এটা দিশে বা এটা বস্তুৱে কৰিম বুলি ভাবি আছা যে, মই যিটো জীৱনত লক্ষ্য ভাবিছো সেইমতে কাম কৰিম। তেতিয়া হ'লে কেতিয়াবা হয়তো তুমি সেই জীৱনৰ লক্ষ্যটোত যিটো বাট বা যিটো পথত তুমি আগবাঢ়ি যাইছা হয়তো সফল নহবও পাৰে সেইবোৰতো তুমি হাৰ মানি লব পাৰা ন? এতিয়া কি ক এতিয়া তুমি দেখিবা যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হওঁক সেইবিলাক মানে হয়, মানুহে কঠোৰ পৰিশ্ৰম কৰে কিন টো তোমাৰ সেইবিলাকৰ পৰীক্ষাৰ কাৰণে নিজৰ তোমাৰ জীৱনতটো শেষ কৰাটো জৰুৰী বুলি মই নাভাবো কাৰণ এই সেইবোৰৰ বাহিৰেও বহুত এনেকুৱা আছেতো কাম যিবিলাক কৰিব পৰা যায়। আৰু তোমাৰ যিবিলাকে জীৱক শেষ কৰে তেওঁলোকতো একোজন ছাত্ৰ ছাত্ৰীত তেওঁলোকৰ বয়স তোমাৰ উনৈশৰ প্ৰায় বাইশ, তেইশ বছৰ হ'ব বৰ বেছি। ত' সেই বাইশ তেইশ বছৰৰ পিছতো কিমান এটা দীঘলীয়া জীৱন তোমাৰ বাকী ৰই, ত' সেই সময় সীমাটো কিবা এটা ন কিবা এটা কৰিব লাগে ত' এই ক্ষেত্ৰত মই ভাবো ছাত্ৰ ছাত্ৰী বিলাকো অলপমান মানসিকভাৱে মানে অলপমান হ'ব লাগে শক্তিশালী হ'ব লাগে এনেকুৱা নহয় যে, মই মোৰ জীৱনৰ লক্ষ্যটোত উপনীত হ'ব নোৱাৰিলো তেনেহ'লে মই জীয়াই থাকি লাভ নাই সেনেকুৱা মানে সেনেকুৱা আমি যিটো মানসিক চিন্তাধাৰা সেইটো মানে সমাজত দেখিব পাৰো বৰ্তমান সময়ত। কিন্তু মোৰ ক্ষেত্ৰত সেনেকোৱা নহয় মই মোৰ মানে ধৰা মই ভাবো আৰু যদি কিবা এটা বস্তু মই কৰিব চেষ্টা কৰিছো কৰিম যদি হ'লে, হ'ব নহ'লে নাই নহ'লে বেলেগ উপায়ো আছে বা বেলেগ কামো আছে সেনেকুৱা। এনেকুৱা নহয় যে অ মোৰ লক্ষ্যটো উপনীত নহ'লে মই একো জীৱনত সফলতাই হ'ব কৰিব নোৱাৰিম বা সফলে হ'ব নোৱাৰিম কাৰণ ধৰি লোৱাত তোমাৰ কি হয়, আজিকালি বহু মানুহত তুমি দেখিবা বা তেওঁলোকৰ জীৱনী পঢ়িবা কিছুমান ডাঙৰ, ডাঙৰ মানুহে তেওঁলোকে প্ৰথমে থৰি সফল হয় বা প্ৰথমে আৰম্ভণিতে তেওঁলোকে সফল হ'ব নোৱাৰে নহয় তেওঁলোকে জীৱনৰ যিবিলাক বিফলতা তেওঁলোকে তাৰ পৰা শিকে, বিভিন্ন ধৰণে ধৰা কোনোবাই যদি কিবা এটা আৱিষ্কাৰ কৰিব চেষ্টা কৰি আছে তেওঁ হয়তো বহুতো প্ৰথমতে ভুল কৰিব হাজাৰবাৰ ভুল কৰিব কিন্তু তাৰ পিছত এদিন না এদিন এনেকুৱাতো দিন আহিব য'ত তেওঁ মানে সফল ভাৱে নিজৰ আৱিষ্কাৰ কৰা বস্তুটো বনাই লব পাৰিব ত সেনেকুৱা কথা তোমাৰ পঢ়াৰ ক্ষেত্ৰতে হওঁক বা নিজৰ জীৱনত ক্ষেত্ৰ হওঁক আৰু যেতিয়া তুমি যেতিয়ালৈকে তুমি চেষ্টা কৰি থাকিবা তেতিয়ালৈকে তোমাৰ এটা সুযোগ আহি যাব। আৰু আহি থাকিবও কিন্তু যিদিনাখনে তুমি তোমাৰ যিটো চেষ্টা সেই চেষ্টাটো বন্ধ কৰি দিবা তেতিয়া মানে কি হয় যিটো সুযোগ আহিব লগীয়া সেই সুযোগৰ ৰাস্তাটো মৰি যায়টো কবলৈ গ'লে সেইকাৰণে এনেকুৱা নহয় যে তুমি বিফল হৈছা তুমি কাম এটা টা এৰি দিবা হয়তো তুমি বিফল হ'ব পাৰা সেই কামটোত কিন্তু সেই কামটোৰ পৰা নিশ্চয় কিবা শিকিছা সেনেকুৱা ক্ষেত্ৰত সেনেকুৱাতো মোৰ লগত বহুত হৈছে ধৰা মই নিজে বহুত বস্তু চেষ্টা কৰিছো জীৱনত কৰিব কাৰণে বা এতিয়াতো জানে আজিকালি পইচাৰ গুৰুত্ব কিমান বেছি ত মই এতিয়া পইচা কমোৱাৰ বাবে তোমাৰ বহুত ধৰণৰ চেষ্টা কৰিছো বেলেগ, বেলেগ বস্তু চেষ্টা কৰিছো বেলেগ, বেলেগ ব্যৱসায়য়ো চেষ্টা কৰিছো কিন্তু মই সফল হোৱা নাই হয়কিন্তু মই এনেকুৱা হোৱা নাই যে মই তেওঁলোকৰ পৰা হাৰ মানি যাম বা সেইটো কাম ন'হল বাবে মই বাদ দিম, আশা বাদ দিম সেনেকুৱা হোৱা নাই কাৰণ মই ভাবো যে তোমাৰ প্ৰত্যকটো যিটো তোমাৰ এটা এটা বস্তু আছে জীৱনত প্ৰত্যকটো বস্তুৱে যিহেতু কিবা এটা নাই কিবা এটা শিকাই ত সেই ক্ষেত্ৰত আমি শিকাতটো উচিত নহয় কি আমি ধৰা সেই সফলতাৰ পৰা একদম মোৰ মানে নিজৰ মনটো মাৰি পেলোৱা উচিত যে, মই একো কৰিবই নোৱাৰো জীৱনত।
হয়, দিয়া একদম ঠিক কথা কৈছা দিয়া মানে তুমি চাগে এইবিলাক কৰি আহিছা ন মানে তুমি ক'লাই তুমি বোলে ব্যৱসায় কৰিছা, ত' তুমি মানে বহুত কাম বহুত কামখিনি আৰু কৰিব চেষ্টা কৰিছা আৰু মানে তোমাৰ কথাতে গম পায় আৰু তোমাৰ এইবিলাকৰ মানে অ। অভিজ্ঞতা আছে আৰু এইবিলাক কথাৰ ওপৰত বা এইবিলাক কামৰ ওপৰত তুমি মানে মানুহো বহুতে মানে দক্ষতা সম্পূৰ্ণ আৰু চব কামতে দিয়া মানে সকলোবোৰ জানাইচোন তুমি পঢ়া তুমি পঢ়াটো ভাল চোন তুমি বাহিৰা কামত ভাল সকলো কামত চোন তোমাৰ মানে তুমি চাৰিফালে দি ঠিকে আছা ত হ'ব দিয়া তোমাৰ কিবা এটা জীৱনত আৰু টেনচন কি লব লাগে আৰু তোমাৰ হৈ যাব কিবা এটা ইমান হেৰি কৰিব নালাগে আৰু মানে হৈ যাব এই জীৱনহে জীৱননো কি দুদিন আছো দুদিন নাই আৰু কালি আছো কালি নাই ত' সেইয়ে আৰু যি পাৰো যি নৰো সেনেকে চলি যাব লাগিব ন? ত এনেকুৱা নহয় যে, কিবা এটা পৰীক্ষা নোৱাৰিলো পাছ কৰিব নোৱাৰিলো ও উত্তীৰ্ণ হ'ব নোৱাৰিলো সেইটো কাৰণে কি এতিয়া নিজৰ জীৱনত ধ্বংস কৰাটো ভাল হ'ব জানো? অ', সেই নহয় ন এই তোমাৰ যি এ নিট নিটৰ লগত এইটো আ কথা যিটো স্কেম হ'ল আৰু বা এই যিটো দুবাৰ দুবাৰ পৰীক্ষা হ'ব তাতে তোমাৰ কিমান মানে শিক্ষাৰ্থীয়ে অ', ৰিণিত হোৱা কাৰণে আৰু কিমান শিক্ষাৰ্থীয়ে তেওঁৰ নিজৰ প্ৰাণ হেৰুৱালে। ত সেইটো কৰিব নালাগে ন এটা পৰীক্ষা হয় জানো তেওঁলোকৰ এটা সপোন হয়, তোমাৰো যেনেকে সপোন আছিলে এটা ডক্তৰী হোৱাৰ তেওঁলোকৰ এটা সপোন কিন্তু সেই বুলি নিজকে শেষ কৰি দিয়াটো জানো ভাল কথা? সেয়ে দিয়া তুমি আৰু সেনা নকৰিবা আৰু তুমিতো কলে তুমি ত দেখাতটো হেনে লাগে তুমি মানসিকভাৱে তুমি বহুত শক্তিশালী হয়, আৰু ত বাকী তুমি যি কলা ডক্তৰী হম বুলি ত তুমিও চাগেো পৰীক্ষা দিবা ন? তোমাৰ প্ৰিপেৰিয়েচন কেনে
এ যে, এইবাৰাতো জানাই পেপাৰ লিক হোৱা বুলি তো তাৰপিছত মই পঢ়া বাদ দিছোঁ সঁচাকৈ ক'ব গ'লে মোৰ ইচ্ছা নাযায় পঢ়িব যি হয় দেখা যাব সেনেকুৱা আৰু পৰীক্ষাটো দিব লাগে দিম কিন্তু এই পৰীক্ষা এনেকুৱা পৰীক্ষাটো তোমাৰ জীৱনত আহিয়ে থাকিব ন? অকলত তোমাৰ মেডিকেলৰ পৰীক্ষাই নহয় বহুত পৰীক্ষা আছে এনেকুৱা যিবিলাক আমি দিব লাগিব তো ইমান ধৰা সকলো বস্তুতে এবাৰ চেষ্টা কৰিলে হ'ল বা দুবাৰ চেষ্টা কৰিলে হ'ল তাতকৈ ওপৰত চেষ্টা কৰি মোৰ হিচাপত লাভ নাই কাৰণ এটা বস্তুত ইমান সময় খেদোৱাত কে তা বস্তু দচ বাৰ চেষ্টা কৰাতকৈ তুমি দহ জেগাত এবাৰ এবাৰকৈ চেষ্টা কৰা সেনেকুৱা কথা মোৰ আৰু তোমাক মই এটা কথা কওঁ তুমি যিহেতু ছাত্ৰ হিচাপে জানাই বৰ্তমান সময়ত পইচা, পইচা কিমান দৰকাৰ আৰু সফলতা কিমান দৰকাৰ ত' মানে জীৱনত য সফল হ'ব লাগে আৰু সচাইে ক'ব গ'লে তেনেহ'লে তুমি বিফলতাৰ পথ বা বিফলতাৰ মুখ দেখিবই লাগিব মানে বিফলতাৰ মাজেৰেহে সফলতা পাবা যিটো তুমি বিচাৰা এনে এনেকুৱা নহয় যে, এবাৰত কিবা এটা কাম কৰিছা এবাৰতে সফল হৈ যাবা হ'ব পাৰা এবাৰত সফল হ'ব পৰা সেইটো ডাঙৰ কথা নহয়, কিন্তু সেই সফলতা হয়তো দীঘলীয়া সময়ত ভাবে নাথাকিব পাৰে ত' এনেকুৱা ধৰণৰ কথা আহি পৰে তুমি যেতিয়া সফলতাৰ লগত যুঁজি থাকিবা তেতিয়াহলে বিফলতাৰ সন্মুখীন নিশ্চয়কে হবা আৰু সেই বিফলতাই যাতে তোমাৰ যিটো মানসিক অৱস্থা য বা যিটো মনৰ শক্তি সেই মনৰ শক্তি টো যাতে ভাঙিব নোৱাৰে সেইটো সদায় মানে কৰী আগবাঢ়ি যাব পাৰা কোনেও মানে তোমাক ৰখাব নোৱাৰিব আৰু সনেক্ষেত্ৰত ত বাকী বিশেষ এই ক্ষেত্ৰত একো নকওঁ দিয়া তুমিও ধৰা বৰ্তমান যিহেতু পঢ়ি শুনি আছা মই পঢ়ি শুনি আছো ত এইবিলাক কথা টো জনাটো বা বুজাটো অলপ দৰকাৰী হয় দিয়াচোন কাৰণ আমিতো প্ৰত্যেকজনে এজন সফল ব্যক্তি হ'ব খোজো ত' সফলতাৰ বাবে কিছুমান পদক্ষেপ মানে কিছুমান আলোচনা কৰাটো জৰুৰী হৈ পৰে আৰু আজি দিনত বাকী আজিলৈ নহ'লে ৰাখিছোঁ দিয়া কেতিয়াবলে কথা পাতিম
অ হ'ব দিয়া হ'ব দিয়া